হেল্ল' কি খবৰ? হেল্ল' হম?
কি কৰি আছ?
এয়া আছো এনেই৷ বাকী খবৰ খাতি ভাল?
উম, ভাত খালি?
এইয়া খাই বৈ অকমান বহি আছো বাহিৰতে। ভাত পানী কিহে খোৱা হ'ল।
বনালো।
হম হম।
সেয়া খাই।
হম হম। হাঁ। অকমান নেটৱৰ্ক ইছ্যু আছে হ'বলা দেই।
ভাত কেহেৰে খালি?
ভাতটোতো দালি দি খালোঁ। আলু ভাজিছিলে তেনেকেই খোৱা হ'ল আৰু। বাকী আমি চেচা যে প্লেনিটো কৰিছিলোঁ। হেল্ল'। হেল্ল আমি যে, চেচা যোৱা প্লেনীং তো কৰিছিলো, সেই তো আমি কেতিয়া যাম বাৰু?